আৰু নিছা
অ', এই ভাইটিক লৈ আছোঁ।
হয় নেকি, শুই আছে নেকি?
উম উম এই সি মানে বহুত গৰম পাইছে। তাৰপিছত এতিয়া বিচনাটো শুব পৰা নাই তলতো শুব পৰা নাই এতিয়া মানে তাক পেটৰ ওপৰত লৈ আছোঁ সি তেনেকেহে শুইছে।
হয় নেকি আজি গৰমো দিছে কিন্তু এতিয়া বতৰটো বেয়া কৈছে আমাৰ ৰুমটো পুৰা ঠাণ্ডা হৈ আছে।
নাই নাই আমাৰ এইফালে গৰমেই দি আছে বহুত বেয়া গৰম পৰিছে।
উম তাইকটো মই এতিয়া অলপ পাতলা কামবুল
মই ফোন কৰোঁতেতো মেগী খাবলৈ লৈছিলোঁ। তাৰপিছত আৰু মেগী জানানে মেগী খিনিত দিয়া দিওঁতে গেছ খতম হৈ গ'ল নহয়।
হে হে হা হা!
অ', ইফালে এটা গেছত ভাত উঠাই থোৱা আছিলে। ভাতৰো চিটি নামাৰিলে ইফালে আকৌ মেগী গীও নিসিজিলে। এক অ, একে লাষ্টতত আৰু কি কৰিছ চ' মেগীখিনিটোত বাৰু এই কাৰেণ্টৰ জাৰটোত যে তাত যেনিবা ধুই মেলি উঠাই দিলোঁ। তাৰ পিছত ভাত খিনি আৰু তেনেকে কে আছে তাৰপিছত এতিয়া আৰু অলপ আগত এ তাতে কাৰেণ্টৰ জাৰটোতে ডিম বইল কৰি মেগি বনাই এনেকে খালো আৰু অলপ তাৰপিছত আৰু হেৰি হেৰি কি আছিলে এতিয়া দাদা এজনে চিলিণ্ডাৰ এটা আনি দি থৈ গৈছে। এতিয়া ভাতকেইটা আকত চিটি মাৰিবলে লৈছে।
হয় নেকি, ডাঙৰ বাবু আহিল?
অ', সি আহিলে সি ভাত খাবলৈ পোৱা নাছিলে বেচেৰা তাকো মই আজিনো কিনো মন গ'ল মেগী মানে এনেই দুপেকেট বনাওঁ আজি
ভালে হৈছে সিও খাব পালে ন।
থাকিলে।
অ'।
আৰু মোৰ মানে মেগীত তেনেকে ভাল নাপাওঁ দেই মেগীখিনি মানে বৰ ধুনীয়াকে এনেকে পানীখিনি শুকুৱাই মেলি বনালে বৰ ধুনীয়া লাগে ন? ফ্ৰায় কৰিলে, উম কিন্তু মানে আজি সেই তাত বনোৱা কাৰণে মানে গোটেই পানী পানী হৈ থাকিলে।
অ বেছিকে বইল কৰিব লাগিছিল পানী কমকে দিব লাগিছিল। অ সেইটো হয়।
উম আকৌ মেগী শুনি বেছিকে সিজি যায় তাত থাকিলে মই মানে কি কৰো জানা। মেগীখিনি প্ৰথমতে বইল কৰি লওঁ তাৰপিছত পানীখিনি পেলাই দিওঁ। পেলাই মেলি মানে মছলা খিনি দি লৈ পেলাই তেনেকে। সানদি দিওঁ নাইবাতো ভাজি লওঁ এতিয়া আৰু তাতনো ক'ত আৰু এইবিলাক
অ সেইটো নহয় দিয়া চোন। আমি মেগী বনালেতো গমেই পোৱা আমাৰ তাত মেগী খাই পোৱা নাই।
খাইছোঁ খাইছোঁ বোৰ সেয়া তেনেকেই বনাওঁ ময়ো ফ্ৰাই।
আহ ভাল লাগে ন।
তাকে ভাল লাগে, মাইনা শুৱাৰ পৰা উঠিলে।
নাই এইমাত্ৰ টোপনি গৈছে মোৰো ইমান টোপনি লাগি আছিল। মাই টোপনি গৈছে হা। তাইৰ লগত খেলি মাৰ টোপনি লাগিছে মই গৈছো তই টোপনি যা নহ'লে মায়ে টোপনি গ'ল। মই তাইক বিচনাত লৈ কিনে শুই আছো মাই তলত শুই আছে। তাৰপিছত তাইতো টোপনি নামাৰে কান্দি আছে কান্দি আছে টোপনি যাবৰ কাৰণে কান্দি। তাই, তাৰ পিছত টোপনি নাই নাযায় মোৰো লাগি আছে টোপনি তাৰপাছত মায়ে টোপনি মাৰি উঠছে কৈছে তই এতিয়া টোপনি মাৰ মই তাইক ফুৰাই লৈ আহো তাৰ পিছত মায়ে ফুৰাব লৈ গ'ল তাইক ফুৰাবলৈ কেনে আহিলে আহি কেনে নিজৰ ৰুমত মায়ে খেলি আছিল তাইৰ লগত। তাইও খেলি আছে তাৰ পিছত কান্দিলে ভোক লাগছে চাগে তাই আকৌ মোৰ ওচৰত লৈ আহিছে। আনি কেনে মই গাখীৰ দিলো তাই টোপনি গ'ল। এতিয়া হে তাইক
ল'ৰা ছোৱালী বিলাক তেনেকুৱাই হ'বলা জানা নে আমাৰ ইও তেনেকুৱা কৰে খোৱাৰ টাইমতো কান্দে প্ৰস্ৰাৱ কৰা টাইমতো। কান্দে
আহ তাৰপিছত মই মিক্সাৰ চানা লৈ আহিছিলোঁ। আমাৰ ভন্টিহঁতৰ আছে নহয় ইহঁতে বিজনেচ কৰে যে। তাৰ পৰা মই তাই দি পঠাই আৰু মই ভাল পাওঁ যে। তাৰ পিছত তাতে পিয়াঁজ চিয়াজ কাটি জলা কাটি তেল চেল দি কেনে নিমখ সেনেকে হানি খালো মা আৰু মই মায়ে কৈছে বহুত ভাততটো কেতিয়াবাই খালো। খাই কেনে তো মায়ে টোপনি মাৰিলে। তাৰ পিছত মইয়ো অলপতে ঘূৰিছো আজি ভাত খালো দালি তাৰপিছত দালিত কঁঠালৰ গুটি দিছিলে। চয়াবিনৰ পিটিকা আৰু নেচেৰা অলু ভাজি অ চয়াবিনৰ চাটনি বটি কেনে পটাত বতি কেনে বা
মানে কেঁচাই কেঁচাই
ফ্ৰাই কৰি লৈ চয়াবিন টো বইল কৰি কেনে তাৰপিছত পানী পেলাই কেনে তাৰ পিছত তেলত অলপ নিমখ ৰং গুড়া দি কেনে ফ্ৰাই কৰি লয় কৃষ্টি কৃষ্টি তাৰ পিছত পিয়াজ নহৰু ফ্ৰাই কৰি লয় জলাও ফ্ৰাই কৰি লয় তাৰ পিছত পটাত বতি দিয়ে। উ
কেনেকো ভাল লাগে খাবলে
বহুত টেষ্টি লাগে।
অ আজিলৈকে মই খাই পোৱা নাই মানে সেইকাৰণে সুধিলো।
বতি দিব লাগে নাই
অ অ।
অ বহুত ভাল লাগে খাই পোৱা নাই ন।
নাই পোৱা নাই পোৱা।
ভাল লাগে খাই কেনে মায়ে সেইটো বনাইছিলে।
আচ্ছা আচ্ছা।
তাৰপিছত। ত নেচাৰা আলু ভাজিছে উ কালি যে ন। ৰাতি নহৰু চাটনি বনাইছো। মায়ে বহুত টেষ্টি হৈছে পাপাই কৈছে আজি কি কৰি বনাইছা অঁ। আজি কি কৰি বনাইছা বহুত ভাল লাগিছে তাৰিছত মায়ে কৈছে এনেকয়ে বনাই দিলো আজি। নেহাই কৈ আছিল তাই বহুত দিন নহৰু চাটনি খোৱা নাই। মা চাটনি নাই নেকি সেইকাৰণে এনেকে শুনি কেনে বনাই দিলো। কৈছে বহুত ভাল লাগিছে আজি চাটনি।
অ ভিন্দেউৰ।
মা আ নহয় আমাৰ পাপা।
অ অ আমি মই থাকোতে এদিন মানে নসৰু চাট নি তো বহুত ধুনীয়া হৈছিল মানে সেইদিনাখন। উম মইতো নহৰু চাটনি কিমান খালো ঠিকেন নাই।
উ বহুত ভাল লাগে নহৰু।
হয় তোৰ ৰেচিপিটো সুধিবলৈ মন আছিলে।
একো হেৰি নাই নহৰু দিব লাগে, আদা দিব লাগে অ বেলেগ আৰু কি দিব লাগে একো নালাগে জ্বলা শুকান জলকীয়া বাছ। বতি কেনে ফ্ৰাই কৰি দিব লাগে ভাজিব নালাগে অ। ফ্ৰাই কৰিব অঁ বেলেগ আৰু অঁ। তেল দিব লং গুড়া অলপ দিব লাগে আৰু ৰেড কাশ্মীৰৰ জ্বলা যে পায় গুড়া ৰং হৈ যে সেইটো দিব লাগে। উম বেলেগে একো নালাগে। উম আমাৰ এই জলা ভজা আৰু এই নহৰু চাটনি। ফেমাচ মোৰ লগৰ ছোৱালী থাকে নয় অঁ মোৰ লগৰ ছোৱালী একেলগে পঢ়া আৰু। তাইতো ইমান ভাল পাই তাই নল। বাৰীৰ পৰা আহিলে ইয়াতে মাকৰ ঘৰত আছে নহয় চকী গেটত তাই। আহিলে মোক ফোন কৰে অ না মই যাম নহৰু লৈ যাম। বৌচুতো সৰু আনিব নালাগে আমাৰ পাপাও কিমান গালি পাৰে তাইক নো সৰু তই নানিবি নানি। তাই আৰু কি কৰে নহৰু লৈ আহে। আন্টি মোক নৰু চাটনি বনাই দিয়া। তাইতো এবাৰ আহিছে নহৰু চাটনি টিফিন ভৰাই লৈ গৈছে নলবাৰীত। ইমান ভাল পাই তাই। নহৰু চাটনি। চবেই আমাৰ মাৰ হাততে নৰু চাপ নি ভাল পায়।
মোৰো বাৰু ভাল লাগে নহৰু চাটনি খিনিয়ে বেলেগ চাটনিও মানে ভালে। বনাই হাঁ কিন্তু মানে মই হেৰি এই কেচিলেটো পদিনাটো নাখাওঁ ন সেইকাৰণেই গম নাপাওঁ
অ পদিনা চাটনিও ভাল লাগে আমাৰ মায়ে আম আমাৰ মায়ে আমিছাম অ কিছ মিছত মিছ
আমৰ চাটনি মানে চ চালাদ নিচিনাকে বনাই
অ ৰুকি কেনে অ অ ৰুকি জ্বলা চলা দি কেনে
এতিয়া বনাইছিলে
তিৰাই ভাতৰ লগত সানি কেনে খালে বহুত ভাল লাগে
অ মই দালি ভাতৰ লগত তেনেকে
বহুত আগতে আমি তেনেকেই ভাত খাই দিওঁ মোৰ বহুত ভাল লাগে
তাকে মোৰো ভাল লাগে বাৰু খাই
আগতে আমি আম ৰুকি চকি অলপ খাই দিওঁ অ অলপ থৈ দিও আমি অলপ ভাতৰ লগত খাৱা থৈ দিওঁ আৰু বাকী ৰ'দত ব দি লও
অ মই বাৰু ভাতৰ লগত আজিলৈকে খাই পোৱা নাছিলোঁ হা সেইটো ভাতৰ লগত খাই বুলি নাজানো
টেষ্টি লাগে আৰু জলফাই জলফায়ো বহুত ভাল লাগে
অ জলফাই পোৰা পিটিকা খাই পাইছানে?
পৰা পিটিকা চাই পোৱা নাই।
জলফাইটো পুৰি মেলি আমাৰ পিটিকা বনায়।
গম পাইছো পিঠিকা বনাই। কিন্তু আমি খাই পোৱা নাই উম উম উম উম উম।
কিমান ভাল লাগে দালিত জলফাই দিলে
লফাই দিলে না আমি কি কৰোঁ জলফাইটো ওলাই কেনে এনেকৈ খান্দি কেনে খাওঁ।
অ ভাল লাগে আৰু যে জলফাই যে গু গোটা গোটা আচাৰ বনাই যে
অ আমাৰ মায়ে বনাই খাইছা নেকি অ ভাল লাগে ন
উম বহুত ভাল লাগে গোটা গোটা জলফাইতটো এইবাৰ আমৰ আচাৰ খাইছোঁ বহুত আমৰ আচাৰটো বহুত ভাল বনাইছিলে?
বম টেষ্টি হৈছে এইবাৰ কালি আমাৰ পাপাই জোৰ কৰোতে মই খালো নহয়। তাৰপিছত খাই একো নহ দে একো নহয় বুলি কওঁতে মই খাই চালো ইমান টেষ্টি লাগিছে জলফাই আচাটো অ চৰি আমাৰ আচাৰটো অ চুৰমা এবাৰ বঢ়িয়া হৈছে ন?
বেলেগৰ বনোৱা আছেনে নাই জানো পাই।
নাই অকল আমৰে বনাইছে। দিয়া হ'ব দিয়া, ফোন এটা আহিছে হা।
ঠিক আছে হ'ব দিয়া।
এইটো কল এনডেট কৰো না।